হেল্ল', অ', কোৱা।
তুমি, কি কৰি আছা?
অ', মই এই অলপ ওলাই যাওঁ ভাবি আছোঁ মানে, এ ফুৰিবলে যাওঁ অলপ।
অ', শ্বিলঙত যাবা তই? অ', মই এনে বহি আছিলোঁ, চাহ খাই
তুমি কি ফুৰিও ভালপোৱা নেকি?
অ', ফুৰিও ভাল লাগে মোৰ সেইকাৰণে এতিয়া ওলাই যাম। এনেতো মই যাই থাকোঁ মাজে মাজে, সপ্তাহত যাই থাকোঁ এদিন দুদিন।
অ', ময়ো যাওঁ। মই বৰ ভাল পাওঁ ফুৰিব। যেনে, মেঘালয়ত যাই কেনে বেছি ভাল পাওঁ। তুমি ক'ত যাই ভালপোৱা?
অঁ মানে এতিয়া যিহে গৰম দিছে ন সেইকাৰণে মই ভাবি আছো শ্বিলঙত যাওঁ বুলি অলপ মানে এ ফ্ৰেণ্ড মানে ফ্ৰেণ্ডো ওলাইছে যাব বুলি কৈছে সেইকাৰণে যাওঁ অলপ যাইগ ফু ফুৰি আহিম আৰু গুধূলি মান আহি যাম। সেইকাৰনে আৰু শ্বিলংৰো যাবনে যায়। থাকো শ্বিলঙত।
হয় হয় হয় অঁ মই বহুত ভাল পাঁও পোৱা যায় কেনে মই শ্বিলঙে ভাল লাগে বেছিত ট্ৰেভেল কৰি কিনে শ্বিলঙত ৰাস্তা বোৰো বৰ ধুনীয়া ন হয় বাবা
অঁ সেইকাৰণেতো অঁ এনে শ্বিলঙৰ ক'ত ক'ত জাগাত যোৱা আছে তুমি?
মই শ্বিলঙত গৈছিলো পাঁচট মান জাগাত গৈছিলো। এয়া ৱৰ্ডছলেক আৰু এইটো। লাইটলুম। সেইবোৰ জাগাত বৰ ভাল লাগে নেচাৰেল এহ ', আমি প্ৰাকৃতিক লগত জড়িত নিচিনা। নিচিনা লাগে নহ
হয় - হয় সেইকাৰণে মোক ভাল লাগে ময়ো সেইকাৰে শ্বিলং ভাল পাওঁ আৰু যাওঁতে মানে ওচৰতো আছে ন ইমান দূৰো যাব নালে ট্ৰেইনত যাব নালাগে। গাড়ী দিওঁ যাব পাৰি সেনেকুৱা আছে নহয় ওচৰত আছে আৰু ভাল জাগা আছে নে আমাৰ অসমত মানে শ্বিলংতটো আৰু ভাল জাগাটো। ন -ন মানে ওচৰতে আছে মেঘালয়। চাইদত আছে হলেওঁ মানে ভাল ওচৰতে আছে সেইকাৰণে মই যাওঁ আৰু তুমিও সেইকাৰণে যোৱা ন।
অহ ', মই ওচৰতো হয় আৰু এইবাৰ আৰু আমাৰ ঠাণ্ডা জাগা হলেওঁ আমি তাতে বিচাৰো ন আৰু যেনে। অৰুণাচল গ'লে আমি বেছি দূৰ হৈ যাব আমাৰ ঘা গাড়ী ভাড়া খৰচ আৰু পাটচ্ লাগে কিবা এইবোৰ লাগে কোনো শ্বিলঙত। এইবোৰ একো নালাগে লিগেল ফৰ্মেলিটি একো নালাগে আমি। চিধা যাব পাৰো অহ ', তুমি - তুমি কেইবাৰ গ'লা শ্বিলঙত?
মই গ'লো চাৰি পাঁচ বজ মানে এনে যাই থাকো আৰু এনে মানে পুৰা একদম শ্বিলংতটো যোৱা নাই আৰু এনে লাটুম তাতে লাটুম বাই বুলি এটা আছে লুং বাই বুলি। তাতে গৈছিলো অহ ', এনেতো মই অহ ', বৰ্নিহটোৰ গৈছো। হয়, আৰু তুমি ক'ত - ক'ত গৈছিলা?
মই গৈছো মই শ্বিলঙৰ মই ক'লো দেখোন এইটো লাইট। লুং গ'লো ওৱত চেলেক গলো সেইবোৰতে গ'লো চেৰাপুঞ্জী যাব আশা আছে। অহ ',
তে হয় চেৰাপুঞ্জী যাব আশা হয়।
আমি কেতিয়াবলৈ যাম উম',।
অহ ', ভাল লাগে আৰু এতিয়া বেলেগ - বেলেগ ঠাইত গৈ পাইছানে তুমি বেলেগ ঠাইত ফুৰি পাইছানে?
মই বেলেগ ঠাইত গৈ পোৱা নাই আশা আছে যাবলৈ যাম কেতিয়াবালৈ তুমি গৈছা নেকি
অ মই মানে গৈছিলো এবাৰ প পাঞ্জাৱলৈ গৈছিলো পাঞ্জাৱ গৈছিলো ভাল লাগে পাঞ্জাৱ যাই কিনা
পাঞ্জাৱতো গৈছা অ ভালে দিয়া প তাৰে মানুহবোৰ বেলেগ বেলেগ না
হয় হয় বেলেগ বেলেগ আছে আৰু পাঞ্জাৱ লাছি ইমান ফেমাচ আছে যে মোক বৰ ভাল লাগিছে খাই কিনা পাঞ্জাৱৰ লাচি ভাল লাগে মই শুনিছিলো যিহেতু মানুহৰ পৰা শুনিছিলো যেতিয়া মই নিজে গৈ উ গৈছো তেতিয়া ভাল লাগিছে খাই কিনা এনে দহ দিনৰ কাৰণে গৈছ কি ন ফ্ৰেণ্ডৰ লগত গৈছিলো ফ্ৰেণ্ডৰ লগত ট্ৰিপ গৈছিলো আৰু পাঞ্জাৱলৈকে ভাল লাগিছে এনেই তুমি এনেকুৱা কিবা ট্ৰিপ গৈছিলানে
মই গৈ যোৱা নাই যাব আশা আছে কলো কলকাতা তাত যাবা খাছে ফাছ অৰুণা অঞ্চলত যাবা আছে সেইবোৰত যাম
অ এনে -এনে কান্টৰী যাব মন আছে নে তোমাৰ?
অ যাব মন আছে।
অ ক'ত -ক'ত মানছে অ চাইনা ভাল লাগে হয় মোৰতো জাপানত যাব মন আছে। জাপানত মানে ইমান ধুনীয়া এইটো প্ৰাকৃতিক দৃষ্টি চিজেনত ইমান ফুল আছে তাতে ইমান ভাল লাগে চাইগিনা মোবাইলতিত চাও ন জাপানত ইমান যাব মন যায়। তোমাৰ চাইনা মে চাইনা তোমাক কিহৰ কাৰণে ভাল লাগে?
মোক চাইনা তাৰ টেকনলজিৰ বাবে ভাল লাগে বিশেষকৈ টেকনলজিৰ বহুত আমাৰ কি বৰ বেছি আগত আছে। সেইবাবে ভাল লাগে আৰু সিহঁতৰ মান মানুহবিলাকৰ দৃষ্টি ন বাহতে বৰ বেছি। সি কাম কৰে ভাল পায়। সেইবাবে সে কো ভালাগে মানুহবোৰকো ভাল লাগে। আৰু সিহঁতে মানুহক ফ্ৰেণ্ডলি হিচাপে ভাল পায়। সে আৰু সদায় থাকে সদায় আমাক মাতে যেনে- যেনে আমাৰ লগত ভাল কৰি কথা পাতে সেইবাবে মোক চাইনা ভাল লাগে।
আচ্ছা আৰু এনোই চাইনাৰ বাহিৰে আৰু বেলেগ কণ্টি
বেলেগ কাণ্ট্ৰি মোক যাব মন যায় মালয়েছিয়া
মালয়েছীয়া যাব মন যায়। মোক তো মোকো জাপান আৰু ডুবাই যাব বৰ মন আছে ডুবাইত মানে ইমান ডাঙৰ- ডাঙৰ আছে ন সেইকাৰণে ভাল লাগে তো বাই ডুবাইও ভাল লাগে।
জন ন
হয় -হয় বুজ খাই হয় এইটো কাৰণে ফেমাচ আছে ন নহয় আৰু বেলেগ বেলেগ জগাও বহুত আছে। ডুবাইৰ সেইটো মানে বহুত ফেমাচ আছে আৰু বহুত ভাল আছে মানে ডুবাইও মানে ইমান ভাল লাগে ন চাইেল কি ন ইমান ডাঙৰ -ডাঙৰ লাম্বা বিল্ডিং বোৰ আছে ন ওখ বিল্ডবোৰ সেইবোৰ চাগে চাই কিনে ইমান ভাল লাগে হয়।
আৰু সিহঁতে ডেভলপো কৰিছে ন।
মানে বাহিৰা কানণ্ট্ৰ্ৰীিবোৰ ইমান ডেভলপ হৈছে আমাৰ ইয়াতে অলপ ডেভলপ হোৱা নাই সেইকাৰণে। আছে বহুত কিবা দিবি হয়।
হৈ আছে আমাৰো ইণ্ডিয়া হৈ আছে। আছে লাহে -লাহে হ'ব।
অ তাকে আৰু তুমি এনে ফ তুমি ফ্ৰেণ্ডৰ লগত উ যাই ভাল পোৱা নে এনে ফেমিলিৰ লগত?
অ মই ট্ৰেভেল কৰতে মই ফ্ৰেণ্ডৰ লগত বৰ ভাল পাওঁ। যিহেতু ফেমেলী লগত ইমান এনজয় কৰা নাযায় অ ফেমিলীৰ লগতো গৈ পাইছো মই ট্ৰেভেল কৰি পাইছো ফেমেলীৰ লগত থাকিলে নিজকে অলপ চেফটিৰ নিচিনা লাগে। অ ফেমিলিৰ লগত গাঁৱত গৈছো শ্বিলঙত গৈছো এইবাৰ।
আচ্ছা এনে কি এনেদি যোৱা নে তুমি চিডি যোৱা
মই বাছেৰে যাও আমাৰ গাঁওতো যিহেত টো দূৰ নাই বেছি
আহ ওচৰতে আছে মানে আচ্ছা অ এনে গাঁৱত তোমাৰ ক ফেমিলি আ ন অ মই যা মই ্ৰনেদি গৈছিলো পাঞ্জাব যিহেতুমাক মই ক'লো ম পাঞ্জাৱ গৈছিলো ট্ৰেইন এদি আৰু এনেতো শ্বিলং গলেতো গাড়ী দিয়ে যাও আৰু নহলে ফ্ৰেণ্ডৰ স্ুটিত যাওঁ ভাল লাগে স্ুটি বাইকত গলেওালাগে মানে বঁতাহও পায় ভাল লাগে মানে এ বন্ধু তাত নালাগে আৰু ন
উম মই যাই থাকো
হয়।
ম মইো বাইকে দি অ অ অ বাইকত গৈ পাইছিলো এবাৰ বৰ ভ ভয়ো লাগে ৰাস্তাবোৰ কেনে তেৰা ডেকা ন? চিলংত।
কোনে? শ্বিলঙৰ টেৰা বেকা আছে ৰাস্তা সেইকাৰণে এতিয়া তুমি পাহাৰীয়া এলেকা বেছি ভাল পোৱা ন?
অ অ মই পাহাৰ বোৰ ভাল লাগে। পাহাৰ নদী ওচৰত থাকিলে
হয় - হয় মোকো ভাল লাগে মোৰো ভাল লাগে।
তুমি কি ট্ৰেভেল কৰাতে কি কি লৈ যা তুমি
মই ট্ৰেভেল কৰো মই এনে বস্তু লাগতি বস্তুব লৈ যা চাৰ্জাৰ মবাইল ফোন সেইবোৰ লৈ যাওঁ। আৰু আৰু এনেইটো্ৰভেল কৰেতে কাপোৰ চাপোৰো লৈ যাব পাৰি ন যেনেকুৱা যেনেকুৱা উ ঠাণ্ডা জাগাত হলে ঠাণ্ডা কাপোৰ বোৰ লৈ যাওঁ আৰু এতিয়া গৰম জাগাত হ'লেতো অলপ গৰম লৈ ধৰে ৰ'দ
অ আৰু নিজৰ লাগতিয়াল বস্তু- বস্ত ন
হয় হয় আৰু তুমি এনে লৈ যোৱা নে কি কি তুমি কি কি লৈ যোৱা এনে
হা মই পানীটো লৈ যওঁ পানী চাৰজাৰ মোবাইল আৰু আ তুমি যেনেকে ক'লে ঠাণ্ডা জাগাত গ'লে কাপোৰ বেছি। বেছি লাগে আমাক দূৰত গ'লে কাপোৰ লাগে। ওচৰত যেনে শ্বিলঙত গ'লে আমি এক্স কাপোৰ লৈ নাযাওঁ এদিনতে আহিবা থাকিব কিলে
অ এনে শ্বিলঙত গলে তুমি কি কি কাপোৰ পিন্ধি যোৱা?
মই জেকেট, ফ্ৰক সেইবোৰে পিন্ধি যাওঁ।
আত্ছা এনেই পুৰা ঠাণ্ডা মানে এইটো শ্বিলংতটো ঠাণ্ডা আছে। ন অঁ ঠাণ্ডাটো শিবৰে একদম ঠাণ্ডা ন শ্বিলঙৰ তে মোজা চোজা পিন্ধি যোৱা ন
অঁ জোতা মোজা চব পিন্ধি যাওঁ এতিয়া অলপ কমিছে ঠাণ্ডাটো। শ্বিলঙত এ তে আমাৰ ইয়াত তে টেম্পাচাৰ হাই হৈছে অলপ শ্বিলঙৰ সেইবাবে ইমান পিন্ধি নাযাও এইবাৰ এ এইবছৰ আৰু গৰম কি পৰিছে ন। শ্বিলঙতো গৰম হৈছে অ আৰু তুমি শ্বিলঙত গলে। তুমি শ্বিলঙত গ'লে। বাইক বাইকেদি যোৱা বেছি ভাল পোৱা মানে।
অঁ মই বাইকেদি যাই বেছি নাই মানে সৰুতে গৈছো। ছিলো যেতিয়া মাহতৰ লগত গৈছিলো ফেমিলিৰ লগত গৈছিলো তেতিয়া গৈছিলো টেক্সি দি গৈছিলো এ চুম' টেক্সি আছে ন সেইবোৰত গৈছিলো সেইবোৰত অলপ মানে মাত মাথা চাথা ঘূৰাই মোৰ সেইবোৰত গ'লে অলপ মান বন্ধ থাকে কিনা বন্ধু গাড়ী বোৰৰে যিটো ভিতৰত গ'লে মানে অলপ এনেকুৱা লাগে উশাহ চুখা এনেকুৱা বন্ধু হৈ যায় আৰু বমিও কৰি দিছিলো মই এবাৰ হয় এনেকুৱা ঘূৰাৰা ৰাস্তা তোমাৰ এনেকুৱা হৈছে নে কেতিয়াবা
হা অঁ হয় চমু টেক্সিৰ গোন্ধটো বহুত বেয়া লাগে। বমি আহি যায় মাথা ঘুৰাই যায় এনেকা হৈ যায় আৰু যেনে আৰু ভাড়াও বেছি তাতে তুমি গ'লে তুমাৰ ভাড়াও গোছি যাব।
কিমান আছে ভাড়া মইতো এতিয়া নাজানো মানে? যোৱা নাই ন টেক্সিত
অঁ অঁ ভাড়া তিনিশ। এ নমপুৰ লৈ শ্বিলঙলৈ তোমাৰ মানে বাধাই দিয়ে পাছ। তৌকৰি দে কেতিয়াবা। যিটো পেচে্জাৰ কম থাকে ন সিহঁত। দাম বাঢ়াই দিয়ে, এইবাবে শ্বিলং টো অলপ কষ্টলিও হৈ যায়। সেইকাৰনে নিজে। নিজৰ গাড়ী লৈ যোৱা, ফ্ৰেণ্ডৰ লগত যোৱা। টোৱে ভাল। তুমি এনে যোৱাত থাকি।
হয়।
আৰু তুমি এতিয়া, তুমি যে শ্বিলঙত যাই আছা! তুমি কি গাড়ী দি যাইছা?
মই এতিয়াতো ফ্ৰেণ্ডৰ গাড়ী দি যাম। সেইকাৰণেতো মই চুমুত, মানে সৰুতে গৈছিলো। এনে স্কুটিত যাও, এনেতো প্ৰায়ভাগতো স্কুটিতেই যাওঁ, স্কুটি-বাইকত যাওঁ। তেতিয়া ভাল লাগে অলপ আৰু মই বেছি দূৰলৈকে যোৱা নাই ন, যেনিবা চেৰাপুঞ্জী হ'ল সেইবোৰ মানে ইমান দূৰত-দূৰলৈকে যোৱা
সেইবোৰত গ'লেতো বাছ বাছেদি গ'লে ভাল বেছি।
হয়, মই বাছেদিতো আৰু ভয় লাগে মোৰ। অ
হাহা। অ' হয় দিয়া, হয় দিয়া। দিয়া নহ'লে। তুমি এতিয়া যাব ওলাৱা নহ'লে দেৰি হৈ যাব তোমাৰ।
অ', অ' ঠিক আছে দিয়া। অ', অ' দিয়া।